অ
হেল্ল!
অ শুনিছা নাই?
হয় শুনিছো। আপুনি?
অ এ শুনিছো শুনিছো বাৰু। কি কৰিছা?
এই মই এনেই কাৰেণ্টটো গুচি গ'ল ইয়াতে ৰুমতে বহি পেলাই এতিয়া এখন বিচনী, বিচনী হাতে বনোৱা বিচনী এখন লৈ পেলাই এনেকে বিচি আছো।
অ অ অ বাকী ভাত পানী?
আপুনি? বাকী ভাত পানী খোৱাই নাই। এ খাম বুলি ভাবি আছো কাৰেণ্টো গুচি গৈছে আৰু। অশান্তিৰ সৃষ্টি হৈছে এতিয়া বৰ্তমান।
তাকে কাৰেণ্টটো আমাৰ এইফালেও গ'ল বাৰু দেই।
উম আপোনালোকৰ আমাৰ একেটাই এ ট্ৰান্সফৰ্মাৰ নেকি।
অ তাকে হ'ব পাৰে হ'ব পাৰে। বাকী খবৰ খাতি ঠিকেই আছে নহয়?
বাকী খবৰ খাতি এই বেলেগ বেয়া নাই আৰু এই কাৰেণ্টক লৈ পেলাই গৰমটো। গৰমতো এনেও হৈছে, আজিকালিৰ দিনত বৰ গম পায়েই আৰু। অভাৰে গৰম থাকে। কি কৰিব আৰু।
তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা। কি উদ্দেশ্যৰে ফোন কৰিলা বা?
তাকে মইও ফোন কৰিলো মানে মই ফোন কৰিম বুলি ভবা নাছিলো তাৰপৰা বোলো কাৰেণ্টটো গুচি গ'ল এতিয়া ভাত খাবলৈ ভাত খাবলৈ যোৱাৰ কথা আছিলে আকৌ ভাত কাৰেণ্টটো গুচি গ'ল এতিয়া কিনো কৰি থাকো বুলি বোলো আপোনালোকে ফোন এটা কৰিলো আৰু।
অ ভালে কৰিলা ভালে কৰিলা তাকে কোৱাচোন
তাকে হেৰি নহয়, এইটো কি বুলি কয় আপোনালোকৰ তাত কাৰেণ্ট যোৱা কিমান টাইম হল?
আমাৰ কাৰেণ্ট যোৱা তোমাৰ এঘন্টামান হল।
উম।
তোমালোক
তাকে কাইলৈ গলে আমাৰ ঘ ইয়াত গলোন আমাৰ ইয়াত আধা ঘণ্টাামান হৈছে বেছি টাইম হোৱা নাই। এ মানে কাৰেণ্টো গ'লে আপোনাৰ বহুত কিবা মানে কিবা এটা নাইকিয়া নিচিনা অনুভৱ হয় ন বৰ্তমান মানে উম বৰ্তমান মানে আমি পুৰা হেত লগত উম সেইটোৱে। মানে বৰ্তমান আমি কাৰেণ্টৰ লগত মানে বহুত বেছি মানে জড়িত হৈ গৈছোঁ তেতিয়া কাৰেণ্টো নহলে মানে একো এটা কাম নকৰে যি যিহেতু আমি। যি কামেই কৰো এতিয়া লাইট আন্ধাৰ মন্ধাৰে তু থাকিব নোৱাৰো।
তাকে গোটেই অন্ধকাৰ হৈ যায় আৰু
অন্ধকাৰ হৈ যায় গোটেইখন। অ হেৰি নহয় কওকচোন বাৰু লাইনৰ ওপৰতে কওকচোন বাৰু কাৰেণ্টৰ ওপৰতে মানে এনেকে আপুনি কাৰেণ্ট নথকা জেগা বা কাৰেণ্টৰ তেনেকে মানে হেৰি হৈছে নগৰ আৰু টাউনৰ মানে নগৰ আৰু গাঁৱৰ মাজৰ কাৰেণ্টৰ অ মানে অহা যোৱা কেনেকে কাম কৰি থাকে তাৰ পাৰ্থক্য আৰু কাৰেণ্টটো আপনি ভৱিষ্যতে মানে কাৰেণ্টৰ কি কি লাগে আপোনাক। কাৰেণ্টৰ জৰিয়তে সেইটো কওঁকচোন বাৰু
অঁ এ তোমাৰ এতিয়া কাৰেণ্টৰ কথা কবলৈ গলে আচলতে বহুত কথা আহি যায় গম পাইছা নাই
এতিয়া তোমাৰ হেন নগৰ বিলাকতো তোমাৰ ভালেই গম পাইছা নাই তোমাৰ নগৰ বিলাকত ইমান কাৰেণ্ট চাৰেণ্ট নাযায় নহয়
তোমাৰ বিশেষকে আমাৰ প্ৰব্লেমটো আমাৰ গাঁৱতহে দিয়ে গম পাইছা নাই আৰু আৰু মানে হেই তোমাৰ এনেকুৱা গৰম দিনত বেছি প্ৰব্লেম হয় মানে গম পাইছানে
হয় হয় হয়
সেই নগৰ বিলাকত কি হয় মানে তোমাৰ সিহঁতৰ তাত নগৰ বিলাকতো বহুত উন্নত ন বস্তু বিলাক আৰু তাত তোমাৰ ধৰি লোৱা ৱাচাৰ বিলাকো অলপ হেভি হেভি থাকে আৰু তাত মানে তোমাৰ কেতিয়াবা তোমাৰ বতাহ চতাহ আহিলেও মানে ওৱাৰ বিলাক পতককে নি চিগে গম পাইছা নাই এতিয়া বেছিকে এতিয়া তোমাৰ। এনেই এনেইতো আমাৰ বৰ্তমানতটো তোমাৰ এনেই গৰমৰ কাৰণে কাৰেণ্টটো কাটিছে দেই
হয়
কিন্তু তোমাৰ এনে এনেই ধৰি যদি তোমাৰ ধৰি লোৱাক প্ৰাকৃতিক কিবা দুৰ্যোগ আহে এহে তোমাৰ ধৰি লোৱা একেবাৰে সৰু গছ এযো পাও যদি পৰে তোমাৰ আমাৰ কাৰেন্তৰ তোমাৰ ওৱাছ ছিগি যায় মানে তোমাৰ তাৰপিছ ওৱাৰ ছিগি যোৱাৰ পিছত তোমাৰ তিদিন চাৰিদিনৰলৈকে কাৰেণ্ট নাহে সেইটো এটা একদম ডাঙৰ সমস্যা বৰ্তমান গম পাইছা নাই
হয় হয় হয়
আৰু তাৰ লগতে কি কি হয় এতিয়া মানে ধৰি লোৱা এতিয়া তোমাৰ গাও অঞ্চলতো তোমাৰ ইমান গাও অঞ্চল বিলাক ইমান উন্নত নহয় ইনভাৰ্টাৰো আজিকালি মানে ইমান বেছি নাই ন মানুহে আজিকালি আনিছ ছে বাৰু দেই ইনভাৰটাৰ কিন্তু হ'লেওতো মানে সকলোৰে ঘৰত নাই গম পাইছা নাই এতিয়া যাৰ ঘৰত ইনভাৰ্টাৰ নাথাকে কি হয় সিহঁতৰ ঘৰত কাৰেণ্টো যোৱাৰ লগে লগে একদম পুৰা অন্ধ ন্ধকাৰৰ নিচিনা হৈ পৰে গম পাইছা নাই আৰু তোমাৰ আগতেতো ত' ইমান গেচ নাছিলে আগতে তোমাৰ চাকি পোহৰত আছিলে মানুহ বিলাক আৰু আজিকালি তোমাৰ সেই চাকি জ্বলাবলৈও তো তোমাৰ এতিয়া কে কেৰাচিন তেল নাই নহয় গ'ম পাইছা নাই?
ওম
গতিকে সেইবিলাক ক্ষেত্ৰত আচলতে কাৰেণ্ট গ'লে তোমাৰ লাইটৰ অসুবিধা হয় মানে। আমি ধৰি লোৱা আৰু মানে মোবাইল ফোনটোৱে যেনিবা অকমান চলাব পাৰি আৰু কিন্তু হ'লোও অসুবিধা হয়। ধৰি লোৱা এতিয়া গৰম দিনত কিমান গৰম গৰমত যেতিয়া তোমাৰ ফেনখন নাইকিয়া হ'ব ফেনখন যেতিয়া কাৰেণ্ট টো যেতিয়া গুচি যাব। আমি গৰমত ফেন নোহোৱাকে টো থাকিবও নোৱাৰো। গম পাইছা নাই? আ আজিকালি গৰমটোত' বহুত বেছি বাঢ়ি গৈছে গম পাইছা নাই?
হয় হয় হয় হয়।
আমাৰ আমাৰ ঘৰতো একেবাৰে থাকিব নোৱাৰি আৰু বহুত গৰম। তাকে ময়ো সেই তোমাৰ এতিয়া বাহিৰতহে বহি আছোহি গছৰ তলত।
বুজি পাইছো বাৰু ময়ো একেই বাহিৰতে বহি আছো।
অঁ এই এই তেনেকুৱা ধৰণৰ বহুত প্ৰব্লেম হৈ যায় মানে। কিন্তু তোমাৰ কাৰেণ্টটো থাকিলেতো বহুত ভাল দেই কাৰেণ্টটো থাকিলে তোমাৰ ধৰি লোৱা এতিয়া লাইটো জ্বলি থাকিব ধুনীয়াকে, ফেনো চলি থাকিব। একো টেনচনো নাই আৰু তোমাৰ কি হয় তিয়া কাৰেণ্টৰ কাৰেণ্টৰ পা লাভো হৈছে বহুত গম পাইছা নাই? এতিয়া মই তোমাক কৈছো ফেন চেন চলে লাইট জ্বলে। এতিয়া কাৰেণ্টৰ দ্বাৰা মানুহ বিলাকে ভাতো বনাই আজিকালি।
উম একদম।
আকৌ তোমাৰ সেই পানী পানী মটৰে পানী উঠাই কাৰেণ্টৰ জৰিয়তে। এতিয়া তোমাৰ সেই কাপোৰ চাপোৰ যে, মানুহ বিলাকে আজিকালি কাপোৰ ইস্তি কৰে। কাৰেণ্টৰ জৰিয়তে গম পাইছা নাই? আকৌ এতিয়া ধৰি লোৱা ত বিভিন্ন ধৰণৰ যান বাহনো ওলাইছে। ইলেক্ট্ৰিক যান বাহন। এ সেইবিলাকে কি হয় তোমাৰ সেই পে'ট্ৰলত চলা যান বাহন বিলাকতকে তোমাৰ মাইলেজো বেছি দিয়ে প্লাছ তোমাৰ প পৰিৱেশ প্ৰদূষণো নকৰে। গ'ম পাইছা নাই তোমাৰ ইলে অঁ ইলেক্ট্ৰিক যান বাহন এখন যেতিয়া চলাবা তোমাৰ মানে এবাৰ চাৰ্জ দিয়াৰ পিছত তোমাৰ ধৰি লোৱা আৰমছে এশ কিলোমিটাৰ ডেৰ শ কিলোমিটাৰ চলি যাব গম পাইছা নাই? আৰু তোমাৰ সেইটো কাৰণে আচলতে ভালো, তোমাৰ ধৰি লোৱা তাত ইমান পইছাও খৰচ নহয়, পেট্ৰলৰ সমান। প্লাচ আমি ধুনীয়াকে আৰাম চে যাবও পাৰোঁ। গম পাইছা নাই? গতিকে তোমাৰ সেই ক্ষেত্ৰত চাবলৈ গ'লে বহু হুত ভাল কাৰেণ্টটো আমাৰ বহুত মানে সহায় কৰিছে গ'ম পাইছা নাই?
হয় হয়। ঠিকেই কৈছে আপুনি।
অঁ, এতিয়া তোমাৰ কি হৈছে কাৰেণ্টৰ ফলত কিন্তু কিছুমান অসুবিধাও হৈছে গ'ম পাইছা নাই?
অসুবিধাও হৈছে, সেই মই বস্তুতোৱে ক'ম বুলি ভাবিছিলোঁ আপোনাক মানে মেইনলি আপুনি যেনেকৈ ক'লে অ' ধৰি লওঁক আপুনি আমাক ক'লে যে কাৰেণ্টৰ জৰিয়তে আমি এতিয়া আমি ঘৰৰ যোন বিলাক প্ৰয়োজনীয় মানে সঁজুলি আৰু এতিয়া তি ৰাতি টাইমত কথা কৈছো আৰু দিনতোতো ইমান নাথাকে, ত' ৰাতিৰ টাইমত এতিয়া ধৰি লওক লাইট দৰকাৰ হ'ল, আকৌ গৰমত তো আমি থাকিব নোৱাৰো। এতিয়া বাহিৰতো ওলাইও যাব নোৱাৰোঁ এ য ত'তে ত আমাৰ ফেনৰ দৰকাৰ হলে ৰাতিখন দিনতো হয় বাৰু খনৰ দৰকাৰ ত' লগতে আমাৰ। বা টিভিত যদি আমি কিবা এটা চাব লাগে নিউজ এটাকে চাব লাগে যিহেতু আমি। অ জগতখনৰ বাকী বাহিৰৰ মানুহৰ লগতও আমি সংলগ্ন হৈ। থাকিব লাগিব ন লগতে কনেক্ট থাকিব লাগিব তাৰ কাৰণে আমি টিভি চাব পাৰো টিভি নিজৰ। উম চাব পাৰো প্লাছ আমি। তাৰ লগতে আমি আজিকালিটো মোবাইলৰ যুগ ন মোবাইলতটো চলা। বাহিৰৰ জগত খনৰ লগত নিজকে কানেক্ট কৰি ৰাখিব পাৰোঁ আৰু সেই কানেক্ট কৰি ৰাখিবৰ কাৰণে। প্ৰথম কানেক্টি কানেক্টিভিটিটো লবৰ কাৰণে আমাক লাগিব মোবাইল। ত মোবাইলতটো চাৰ্জ দিব লাগিব হয় নে নহয় তাৰ কাৰণে আমাৰ কাৰেন্টৰ প্ৰয়োজন হব। ত তেনেকুৱা বহুত খিনি ক্ষেত্ৰত আমাৰ কাৰেন্টো মানে বহুত বেছি আমাৰ কাৰণে। প্ৰয়োজনীয় হৈ গৈছে আজিকালি এনেকুৱা হৈ গৈছে এনেকুৱা হৈ গৈছ। এ যে আমাৰ কাৰেণ্ট অবিহনে মানে আমি। এ এক মিনিট সময়ো মানে জীয়াই থকাটো মানে। সম্ভৱ হৈ পৰা নাই মানে অসম্ভৱ টাইপৰ হৈ গৈছে।
সেইয়টো এতিয়া কাৰেণ্ট নহলে তোমাৰো গোটেই পৃথিৱীনে অচল হৈ পৰে গম পাইচা নাই।
সেইটোৱে সেইটোৱে এতিয়া আ চাবলৈ গ'লে আমি আ। যোনবিলাক আ টাউনৰে হওক। বা গাঁৱেৰে হওক চবৰে হাতত আজিকালি এটা এটা স্মাৰ্টফোন আছে মোবাইল আছে। ত চবেই মোবাইলতো কাৰেণ্টত চাৰ্জ দিব পাৰে বা বেছিভাগৰ ক্ষেত্ৰত আজিকালি। অ কম্পিউটাৰ চম্পিউটাৰ আছে আৰু কবলৈ গ'লে ত' যদি মানুহে বিচ। চাৰে মানুহে যোনটো শিক্ষা জগত আছে সেই শিক্ষা জগতৰ যোনটো। অ বৰ্তমান হেৰি হৈ গৈছে ন এ। ডেভলপ হৈছে ত তাৰ জৰিয়তে মানুহে সেই ইন্টাৰনেটৰ পৰা বহুতখিনি শিক্ষা লাভ। কৰিব পাৰে ত সেইখিনি লাভ কৰিবলৈও মেনলি কাৰেন্তৰ দি মোবাইল টো ফাৰ্ষ্ট। দিব লাগিব বা এই কম্পিউটাৰটো চলাবলৈও কাৰেন্টৰ দৰকাৰ হ'ব হয় নে নহ। আৰু যেতিয়া মানে কাৰেণ্টো নোহোৱা হৈ যায় ন তেতিয়া আমাৰ। অ যদি তিনি চাৰিদিন যদি কাৰেণ্ট নাথাকে আমাৰ মানে গাওঁখন বা এখন। নগৰত যদি কাৰ কাৰেণ্ট নাথাকে তেনেহ'লে। গোটেই আমাৰ যোনখিনি ব্যৱস্থাপনা আছে সেইখিনি চব বন্ধ হৈ যোৱাৰ চান্স আছে। এতিয়া ডাঙৰ ডাঙৰ যুনবিলাক আ উদ্যোগ থাকে মানে। ইণ্ডাষ্ট্ৰীজ বিলাক, ত' তাত থকা ডাঙৰ ডাঙৰ মেচিন বিলাক নে ডাঙৰ ডাঙৰ। কল কাৰখান বিলাক তে সেইবিলাক কেনেকৈ চলিব এইবিলাক চলিবলেটো বহুত বেছি পৰিমাণৰ কাৰেণ্টৰ। প্ৰয়োজন হয় হয় নে নহয় ত সেই। সেই ক্ষেত্ৰত সেই বস্তুটো, কাৰেণ্ট নাপালে মানে। সেই বস্তু কেইটা বন্ধ হৈ যাব আৰু সেই বস্তুটো বন্ধ হৈ যোৱাৰ লগে লগে কি হব আমাৰ। অ', প্ৰভাৱ পৰিব বেলেগ এটা বেলেগ আ মানে আমাৰ হেৰিয়াত। বেয়া এটা প্ৰভাৱ পৰিব অৰ্থনীতিত, হয়নে নহয় আৰু। তাৰ লগতে এতিয়া চাব গ'লেতো গাঁও অঞ্চলত এইবিলাক ধান কুটোৱা মিল। চলি থাকে বন্ধ যদি হৈ যায় তেনেহলে মানুহৰ কিমান অশান্তি হয়।
হয়, হয়, সেইটো হয় বাৰু উন।
যাৰ ঘৰত এতিয়া, এতিয়া ভাত, ভাত খাবলৈ ধান মানে। শুকাব লাগিব চাউল নাথাকিব কি কৰে এতিয়া ৰখিব লাগিব খাবলৈ থাকিব। তেনেকুৱা চিটুৱেশ্যন হ'ব পাৰে হ'বলগীয়া মানে হয় কেতিয়াবা।
হয়, হয়।
আমাৰ আগতে এবাৰ ট্ৰান্সফৰ্মাৰ ফুটিছিলে। হয় আমাৰ আগতে এবাৰ ট্ৰান্সপৰ্মাৰ ফুটিছিলে তেতিয়া আমাৰ মানে তেনেকুৱা হৈছিলে। তাৰ কাৰণে মিল নচলে আমি তাৰ পৰা পাঁচ কিলোমিটাৰ দূৰত থকা এটা মিলত মানে ধান কুটাবলগীয়া হৈছিলগে তেতিয়া মানে আমাৰ চাউল নাছিলে মানে ঘৰত আ এদাই হৈছিলে আৰু সেইদিনা আমি ট্ৰেঞ্চ পমাটো ফুটিব বুলিতো গম নাপাওঁ ন ত পতককে ফুটি গ'ল। তেতিয়া আমাৰ ঘৰৰ ওচৰতে মিল আছিলেতো আমি ওচৰতে যাব পাৰো আৰু কিন্তু মানে টো এতিয়া নচলে, কাৰেণ্টে নাই ক'ৰ পৰা চলিব গতিকে আমি পাঁচ কিলোমিটাৰ মান দূৰত গৈ পেলাই ধান বনাব লগীয়া হৈছিলে এতিয়া মোৰ অসুবিধা হৈছিলে যেনেকুৱা তেনেকেতো বেলেগৰো বহুত অসুবিধা হৈছে চাগে টোটো গম নাপাওঁ তেনেকে‌ আ বহুত মানে অসুবিধা হোৱা দেখা যায় আৰু আমাৰ যোনবিলাক মানে হেৰি হয়
উঁহ
বৰ্তমান, আ বৰ্তমান বেছিভাগ বস্তুৱে আমি যিমান আমিতো এতিয়া বেছিভাগ ইলেক্ট্ৰনিক ইউজ কৰো ন আপুনি‌ এ কৈছিলে ভাত বনোৱা ক্ষেত্ৰতে হওক বা কিবা কৰাৰ ক্ষেত্ৰতে হ কতো ক্ষেত্ৰতে ইলেক্ট্ৰনিক ইউজ কৰা হয় যেনেকে আপুনি ই ভিৰ কথা কৈছিলে ই ভেহিকল ইলেক্ট্ৰিক ভেহিকল বোৰ আপোনাৰ যিহেতু কাৰেণ্টত চলে মানে চাৰ্জ দিয়ে আৰু কম মানে ধোঁৱা ধোৱা ছোৱা উৎপন্ন নকৰে আৰু এনেই কম খৰচতে আমি কাম কৰে
উম
তাৰ বিপৰীতে আমাৰ যুনবিলাক হেৰি বাহন আছে যান বাহন আছিলে বেছি ধোঁৱা উৎপন্ন কৰে, পৰিৱেশৰ ক্ষতি সাধন কৰে আৰু অ বেছি খৰচো কৰে এনেকুৱা নহয় যে কাৰেণ উৎপাদন কৰাৰ কৰোতেনে এ-এ বহুত খৰচ মা-মানে এ -এ প্ৰাকৃতিক প্ৰদূষণ নহয় কাৰেণ্ট উৎপাদন কৰোতেনো প্ৰাকৃতিক প্ৰদূষুণ হয় কিছুমান ক্ষেত্ৰত নহয় কিন্তু আপোনাৰ উম কিছুমান খেতত মানে হেৰি কয়লা কিছু ব্যৱহাৰ কৰিলে কয়লাৰ ন অ'ই, এইবিলাকৰ যনেকেই কাৰেণ্ মানে প্র-প্ৰডিউ কৰে তেতিয়া মানে অলপ প্ৰব্লেম হয় তেতিয়া বায়ুৰ প্ৰদূষণ হোৱাৰ চান্ঞ্চেছ বহুত খিনি বাঢ়িছে আৰু হয় এতিয়া
বাঢ়ি যায় এ আৰু এটা প্ৰব্লেম হয় গম পাইছা নাই অ তোমাৰ তোমাৰ কি হয় এই আমাৰ গাঁৱতে মানে সেইদিনাখন এটা কেচ হৈ গ'ল তোমাৰ কি হ'ল মানে তোমাৰ কাৰেণ্টো তোমাৰ হেৰি হৈ আছিলে গম পাইছা নে কাৰেণ্টো কাটি থৈছিলে বা আমাৰ এই মানে ফালে তোমাৰ ৱাৰডাল ছিগি আছিলে সেইকাৰণে কাৰেণ্টো কাটি থৈছিলে তাৰপিছত মানুহজনে যেতি তোমাৰ আহি মেলি কাৰেন্ট তোমাৰ লগাই আছিল ৱাৰ ডাল লগাই আছিলে উৱাৰ ডাল লগাই আছিলে ঘপককে কাৰেণ্টো দিলে নহয় গম পাইছানে কাৰেণ্টো দি দিয়াত কি হ'ল তোমাৰ মানুহজনে একেতে চ শৰ্ট চৰ্ট খালে চৰ্ট খোৱাৰ ফলত কি হ'ল তোমাৰ মানুহ মানে একেবাৰে তোমাৰ বেহুচ হৈ গ'ল বেহু হৈ মিলি তোমাৰ একেবাৰে মৰিয়ে গ'ল